ঐ কি কৰিছ।
স কি কৰিবা সি তোমাৰ পিছত আহঁতে পৰি আছো তুমি
ময়ো বহি আছো।
অ তোমাৰ বাৰ্তটো কব আমাৰ ভাল লগা ৰাইজে
অ মোৰ গাতো বেয়া অকণমান উশ উশাহ ল'বলৈ অসুবিধা হৈ আছে। জ্বৰ কাহ মানে, দীঘলকে উশা উশাহ ল'লে, কথা কলে কাহটো আহি যায়।
তুমি এটা কাম কৰিবাচোন, তুমিল উতলা গৰম পানী এটা গ্লাছত লবা। গ্লাছত লৈ যিখন গ্লাছৰ মুখখন যে, গ্লাছৰ মুখখননৰ মানে অকমান বন্ধ কৰি আৰু, ধৰি লাক কাগজ এইখিলা দি পেলাই অকণমান ফুটা এটা কৰি, ফুটাটো ভাপ খিনি আহ মানে সেই ভাৱ খিনি দাইৰেক্ট মুখত ল'বা। সেই বাপ খিনি তোমাৰ ভিতৰৰ যিটো ভাইৰেল হয় সেইটো, সেই ভাইৰেলটো দাইৰেক্ট হেৰি কৰি দিয়ে, নোহোৱা কৰি দিয়ে
বাৰু হ'ব দিয়া, কৰিম।
তাতে ধৰি লোৱা ডাঠ কাগজ এখিলা, যিবোৰ মানে কবাত ল'বা, ফুটা এটা কৰিবা ডাঠ কাগজ খিলা তাতে ফুটাটোৱে তেওঁ এ হেই হেৰিখনত থৈ দিবা আৰু, গিলাছটো মুখত।
গৰম পানীত আৰু কিবা দিব লাগে নাই।
এইটো নিমখ দিলেও দিবা নি দিলেও নাই, কিবা যদি কিবা পাত চাত এইবোৰ কিবা ভাল এইবোৰ শাক দিলেও দিবা নিদিলেও নাই, মুঠতে ভাপটো লাগে আচলতে, ষ্ট্ৰিমটো।
উ
তুলসী পাত দি দিব পাৰা দুখিলা মান ছিঙি, তুলসী আছে নে তুলসী গছ?
আছে।
তে এটা কাম কৰিবা, উতলা গৰম পানী যাতে ভাপ বহুত ওলাই থাকে, তাত তুলসী পাত দুটা মান ছিঙি পেলাই দি দিবা।
হ'ব বাৰু।
মুখখন মেলি যাতে দিবাটোক ডাইৰেক্ট হাৱাটো গৈ পেলাই তত ডটিঙিত পৰেগে। ডাইৰেক্ট শুকুৱাই দিয়ে মগতে সেইটো, আৰু এইটো ভালো দিয়াচোন যিহেতু তোমাৰ শৰীৰ চৰীৰৰ কিবা হেৰি থাকিলে ভাল হয়।
আজি মই মানে এটা ফেচ পেক আৰু, উম, মুখত ঘহা মোৰ ক্ৰীমটো নাই ন। ক্ৰিমটো অৰ্ডাৰ দিছিলোঁ। ফেচ পেকৰ সলনি আহিলে ফেচ ৱাছ। মানে বাই, মই পেক এটা দিছিলো এনেকুৱা, বিট চিটৰ এনেকুৱা ফেচ পেক এটা মানে, মুখত লগাবলৈ গৰমৰ দিনত। আহিলে ফেচ ৱাচ। নাই ৰিটাৰনেবল না এক্সচেঞজেবল।
আৰে!
এ এইবোৰ প্ৰডাক্ট ৰিটাৰ্ণ নহয়। চেঞ্জ নহয়।
তোমাৰ আছে তাত, হেৰি কি বুলি কয় ফেছৱাছ আছে? তুমতিয়া চাগে সেইবোৰ ইউজো নকৰা জিটিখন।
নহয় নহয়, বায়টিকৰ আয়ুৰ্বেদিক এটা ফেচ পেক দিছিলো তাৰ ফেচ পেক টো নাহি ফেচ ৱাচটো আহিলে বায়টিকৰ, এইটো মই থৈ দিব পাৰো পিছত মোৰটো শেষ হলে মই ব্যৱহাৰ কৰিব অকে, বাট মানে ফেচ পেকটো নাহি সেইটো আহিলে। মানে চব কিবা বেয়া চলি আছে। খুলি চাইছোচোন, অ। এ ভাল, বায়টিক হয় কিয় বেয়া হ'ব, ভাল বস্তু। খালি, অ। ফেচ পেক আৰু ল'বলৈ নাই, মই এতিয়া হেৰি কৰিম। উম্। আগতে যেনে বেছ ন দৈ চৈ মিলাই খানো এতিয়া কিবা এনেকুৱা কিবা সানিব লাগিব গৰমত মানে মোৰ ফেচ পেকটো কিয় লাগে আহি পাই পেলাই ক্লাছৰ পৰা ফেচপেকটো লগাই দিলে। টেনিং টো নাইকিয়া হয় ধৰা টেন হৈ থাকিলে আৰু নহবা মানে ফেচ পেক বনাই থাকিবহি লাগে দৈ-চৈ দি মিক্স কৰি পেলাই আৰু সদায় ধৰা বেচনৰ পেকটোকে সানি থাকি ভাল নালাগে ন কিবা এটা ত দোকানত। তা কিনিব লাগিব আৰু তাকো দেউতাক কিনি আনিব দিম মই নে কিনোগে আৰু
মই মানে কি হল এবাৰ এটা বস্তু দেখিছিলো। ইনষ্টাগ্ৰামত মানে কিবা এটা তাত এইবোৰ জুচ চু জু ওলাইছে, চৰি কিবা ধৰি লোৱা এইবোৰ ক জু চু ফৰ জু চুচ বনাই সেই সেইখনত থিকেই ফেচবোক তে কলষ্ঠান বনি যায়।
উম সেইয়াইটো হয় ন পেকনো কি হয় ধুনীয়া চব ইনগ্ৰেডিয়েন্টচ মিলাই এটা পেক বনাই ন তেনে
সেইটো সেইটো মানে এটা হেৰি মেটেৰিয়েলটো মানে। তেনেকুৱা এটা কঠিন পদাৰ্থটো হৈছে।
অ আৰু কি হয় স্কিন-স্কিন টাইপ বহুত মেটাৰ কৰে জানা এতিয়া তোমাৰ স্কিন টাইপ কিড্ৰাইনে অইলী?
অ স্কিপাকটো
তোমাৰ স্কিন বহুত তেলেতীয়া হৈ থাকে নেকি এনি টাইম সেইটো কোৱা তেতিয়া গম পা মানে ৰাফ হৈ থে স্কিন টো একমু
মোৰ দুটাই হয় গৰমত তেলেতিয়া তেনেতে হয়। তপা
ঠাণ্ডা দিনতো চবৰে শুকায় কিন্তু ঠাণ্ডা দিনত টো কেনেকুৱা এনি টাইম ড্ৰাই হৈ আহে নে কিবা সানিলেও পিটিক পিটিক তেন্তে তোমাৰ স্কিনটো ড্ৰাই গ মই ন ঘামাটো ঘামা এনেই মানে এনেকে স্কিনৰ পৰা তাত অইলী অইলি
উম-উ
নহয়।
অ গৰবাইিত ইমান মানে ড্ৰাই হৈ পেলাই মুখতৌ বগা বগা পৰি যায়।
অ তোমাৰ স্কিনটো ড্ৰাই ত মোৰ স্কিনটো অইলী সেইকাৰণে ধৰা মোৰ অইলী স্কিনত আকৌ এটা ভাল সেইটো হৈছে অইলী স্কিনৰ গ্ল' টো তুমি ধৰা হয়তো দেখিছা চাগে কেতিয়াবা-কেতিয়াবা মুখখন বহুত চাইন কৰে যে এটা সেই অ সেইটো অইলী স্কিনত আহে মানে সেইটো অইলটোৰ কাৰণে আহে গ্লাছটোৰ কাৰণে আহে মানে সেইটো কিন্তু ড্ৰা সেইটো মেইনটেইন। কৰিব পাৰে ভাল মোৰ কি হয়। যিটো ক্ৰীম মই লৈছিলো ডটন কেৰ সেইটো হ'ল ড্ৰাই স্কিনৰকাৰণে সেইটো জানে মই দুশ আশী টকা দি সেইটো ক্ৰ্ৰীম লৈছিলো সেইটো ক্ৰিমটো আহি মই সানিছো সেইটোটো পুৰা অইলী অইলী স্কিনত অইলী ক্ৰীম সানি দিছো মানে ভাবা কেনেকুৱা ফ টোৱা ফিল হৈছে এ নও ক্ৰীম তুমি দোকানৰ কিন আনা পাচত কেনেকে সলাবগৈ পাৰিবা।
এপতটো আৰু নোৱাৰ দোকানত বোলে ক'লাগে খুৰা চিনাকি দোকান এখনত কলাগে বোলে খুৰা এইটো মোক সলাই দিয়ক অকে তোমাক অনলাইন কেতিয়াও তোমাক এইবোৰ বস্তু একেঞজ ৰিটাৰ্ণ নকৰে।
তুমি দোকানত অকমান উলিয়াই পেলাই চাই লাবা।
নাই, নাই, নাই, নাই মোৰ আৰু মানুহে এক্স পেমেন্ট কৰি কৰিহে শিকে ন ত মই মোৰ স্কিনটো বুজি এ পোৱা নাছিলো মানে মোৰ এটা কনফিউজনতে এতিয়া মই ক্লিয়াৰ ন ত' এতিয়া মই আজি দে ক্ৰীমটো হৈছে মোৰ অইলী স্কিনৰ কাৰণে, অইলী স্কিনৰ ক্ৰীমবোৰ -সদায় নন ষ্টিকি হয় সিহঁত কেতিয়া লাগি নধৰে, সিহঁত এটা পানী নিচনা চফ্ট হয় ক্ৰীমটো ক্ৰীমৰ টেক্সচাৰটো চাবা।
মোৰ সেই পানীৰ নিচা চফট ক্ৰীমটো ভাল লাগে।
হয় নেকি। তোমাৰ এতিয়া চাবা যিটো তোমাৰ ছানস্ক্ৰীমটো তুমি সানি কেনেকুৱা সেইটো কিন্তু অইলী স্কিনৰ কাৰণে আৰু কি সেইটো কিন্তু ড্ৰাই স্কিনৰ কাৰণে সেইটো অলপ ষ্টিকি চাবা এনেকে লাগি লাগি ইমান ইমান হেৰি নহয় ষ্টিকি হয় বস্তুটো বুজিছা ন অকণ আঠা টাইপ
জানো মই বুজিয়ে নাপাওঁ দেই
কিনোকে এতিয়া তুমি চাবা মই
মুখখনত কিন্ত খোব খোব পিম্পল উঠে, এই ড্ৰাই স্কিনত পিম্পল উঠেনে ইমান
সেইবুলি নহয় তোমাৰ মেইনটেইনৰ ওপৰত কথা ড্ৰাইটো পিম্পল হয় চবতে পিম্পল হয়।
মোৰ পিম্পল কেলে উঠি থাকে এটা সময়ত খুব ভাল হৈ গৈছিলে। আজিকালি খুব উঠে।
গৰমৰ দিনত মেইনটেইন নহলে ত সেইটো মানে, এতিয়া মোৰ সেই ক্ৰীমটো কি হ'ব ডট এন কিৰ স্ক্ৰীমটো
অ', সেইটো তুমি কেতিয়া আনিছিলা। যোৱা মাহ
উ'ম
তুমি সেইটো কি কৰিলা এতিয়া
ঘৰতে আছে।
ত দাদাক দি দিবা।
দাদাৰ স্কিন অইলী মোৰ স্কিন অইলী
অ', তেলে মোক দি দিবা।
সেইটোয়ে কেনেকে দিম।
মই যদি যাবলগীয়া হয় এইফালে
অ', অ', ঠিক আছে তুমি ব
সেইটো কি মস্তুো ৰাইজাৰ নেকি? মস্তে ৰাইজাৰ
নহয় স্ক্ৰীম।
আচ্ছা, আচ্ছা, আচ্ছা সেইটো অ গৰম গৰমেইতো ব বেছিভাগ কষ্ট হৈ যায় ত
যে অকল চানস্ক্ৰণ গোৱাটো ভাল নহয়। ডাইৰেক ডাইৰেক।
সেইটো বাদে দিয়া। আজিৰ পৰা তোমাৰ ছমাহ বা সাত মাহৰ আগতে মই স্কিনত এইবোৰ মজাৰ কি বুলি কয় তুি চানস্কিন গোটো ঘৰিলে ভাল গোডটো ঘৰিলে ভাল সেইবোৰো বহুত দূৰে কথা মই মই সেই নাৰিকল তোইল চুলি খালো ন সেইখনত সদে সাৰি সাৰি তই ইমান মু উখ একো বস্তুৱে ল কিনিছিলে। তাৰ পিছত মোৰ বান্ধৱী এগৰাকীয়ে মানে কি কৰিলে দেখি পেলাই মানে তেওঁ বস্তু এটা এটা দি দিলে যে এইটো কেইটা ঘিৰ চাবা তাৰপৰা গিৰিলৈ তাৰাপৰা সেই ভাল পালো ত ভাল পাই পেলাই সেই আজ তেওঁ দিয়া বস্তুয়ে মোৰ আছেই বাৰু চাৰ্স্কিন তিনটা দিছে তিনটাই আছে সেইকেইটা ব্যৱহাৰ কৰোঁ ওলাই বেলেগলে মষ্টষ্টৰেজ। তা আছে বস্তুৰে আই তাতো ব্যৱহাৰ কৰো সেইটোৱে।
গি আছে চি গে আছ
উম
সেইয়াই আৰু চলি আছে। সেয়া তেনেকে কি কৰিবা।
থিকে তাৰ পৰা আজিতো চাগে। নাই তোমাৰ।
উম নাই নাই। আজি মোৰ একো নাই আজি মই থাকিম কাইলৈ আকৌ ৰ'দ ত নিদিয়ক মোৰ চুৱেদাৰ এযোৰ আহিব লগা আছে। এেই চিতযোৰ তেওঁ ফোন কৰিছিল। অথনি কৰি ক'লে যে বাইদেউ মোৰ জৰ আজি মই নগলো মই আপোনাক ইভিনিং দি আহিমগৈ মইচোন দিবই দেই আপুনি হ'ব ত যে
অ হ'ব বিশেষকে তুমি আবেলি যদি ইভিনিং দি থব বুলি। কৈছে লৈ ল'বা ইভিনিং।
লৈ ল'ব লাগিব।
হয় তোমালোকৰ ঘৰলৈকে আহে ন
মোৰ দেও মান।
ঘৰলে দি থো যায় আহ পেলে তোমালোক ঘৰতে দি থৈ যায় আহি পেলাই।
তেওঁতো ঘৰলৈকে আহে মইহে ঘৰত নলওঁ অকণ আগুৱাই গৈ লম তেওঁ মোৰ ঘৰত মানে অকমান পাৰ্চেল ললে অকমান মানে কথা শুনাই ক নাজানো? সেইটো কাৰণে মই গৈ ওলাই গৈ লওঁগে চবতকে অলপ মোৰ বেয়া লাগিলে কি? মই অলপ আগত। ছিলো মোৰ পেনতো লবলে।
আহ
কাষৰ সমন্মুখৰ ঘৰৰ এজন আছে মানে লেঙগুৰা মানুহ এজন তেওঁ মানে ৰাস্তাত বহি থাকে তেওঁ কেতিয়াবা পইচাইচা খোজে মানুহক মই কৈছো হয় আগতে বুঢ়া মানুহ এজন তেওঁ ডেলিভাৰী বয়জনে মোক পাৰ্চ দ এয়া যোৱাৰ পিছত মই আহিলো লৰাজনক মাতিছে উভতে কি পাৰ্চেল দিলি বুলি সুধিছে মই শুনা পাইছো মানে? বহুত বেয়া লাগিলে কি এইবোৰ ফুটোৱা মানুহ
কিছুমান মানে আমাৰ গাঁৱতো কিছুমান মানুহে থাকে যে পাৰ্চেল চাৰ্চেল দিবলৈ আহিলেও কোনোবাই মানে জাষ্ট কৰে
সেইটো মোৰ কথা মই ঘটিছো মই লৈছো। কিবা তেওঁ তাত বহি মানে মানে তেওঁ তেওঁ মানে যাৰ কৰি আছে বস্তু বিলাক তেওঁ সেইকাৰণে মানে কাতি পেলাই চকীখন পাই উঠাই লৈ আহি সেইখিনিক বহিছেহি বহি লৰাজনক এনেকে মাতি আনি কি পাৰ্চেল দিলি এক বুলি সুধিছে শাৰী কেনেকুৱা ধং হল এইবিলাক দিয়া হ'ব এতিয়া।
দিয়া দিয়া হ'ব